হেল্ল'?
হেল্ল'?
কি কৰিছা?
এইয়া এনেই আছো, তুমি?
মইয়ো এনেই আছোঁ, ভাত পানী খালা?
ভাত খালোঁ বাৰু এই মাহটো অলপ আগতে হ'ল বাৰু। খুৱাই বৈ তোমাৰ এনেই অকণ গৰম আজি খুব গৰম পৰিছে নহ?
অ'।
সেইটো কাৰণে তোমাৰ বহি আছিলোঁ হোৱা নাই বাৰু এতিয়া শম আৰু।
অ', শুবাইে নেকি এতিয়া মই চ শুলা নেকি বোলো, সেইকাৰণে মানে ফোন কৰা নাছিলো মই ফোন এটা কৰো বা ওলেই নে নাইবা?
নাই, নাই, নাই, শুৱা নাই বাৰু। শুমহে বাৰু এতিয়া সেইটোৱেইতো, তোমাৰ বহুত দিন হ'ল দেখাও নাই বাৰু।
এ মই যোৱাই নাই জানানে তোমাৰ তুমিও কল কৰা নাই যে মইছো নাই নেকি তুমি চাগে ঘৰত সেইকাৰণে মই যোৱাই নাই।
নাই নাই আছোঁ বাৰু ভালে, তোমাক দেখাহে নাই বাৰু। এইফালে মানে যোৱা অঁ সেইটো কাৰণে অহা নাই নহ?
সেইটো কাৰণে অহা নাই বা কি ক ঘৰতে আছ নে নে মামাৰ ঘৰত আছা?
নাই, নাই ঘৰতে আছোঁ বাৰু এনেই কলৈকো যোৱা হোৱা নাই বাৰু, যাম আৰু দুদিনমান পাছত ফুৰিবৰ কাৰণে এনেই। সেইফালে ওলাই যাব লাগিব। তেতিয়া গৈ আছোঁ আৰু, তুমি গৈ আছা?
মই য গৈছো বাৰু, অকৌ দুদিনমান যাওঁ তাৰ পিছত আকৌ দুদিনমান নাযা যাওঁ জানানে ইমান গৰম পৰিছেকে যাবলৈ মন নাযায় ইমান গৰমত।
সেইটোৱেটো, ইমান গৰমতে যাবলে মন নাযায় তোমাৰ ইমান গৰম গৰম পৰিছে কি ৰ'দত ওলাবই মন নাযায়, বাকী খবৰ-খাতি তোমাৰ ভালেই।
খবৰ-খাতি আছো দিয়া, তোমাৰ ভাল?
মোৰো ভালেই বাৰু।
বাকী হেৰি কিতাপ-চিতাপ কিনিলা নাই?
কিনিলো, কিনিলো। কিনা হৈ গ'ল, কেইখনমান আছে আৰু তুমি কিনিলা?
সেইখিনি মান নহ?
নাই, নাই, নাই।
মইও আনাই নাই, মই তাকে বোলো তুমি আনিলা নেকি সোধোঁ যদি পাইছা মইয়ো তোমাৰ পৰাই লওঁ নেকি বোলো কেইখনমান?
নাই, নাই, নাই, মইও পোৱাই নাই বাৰু কেইখনমানহে পালোঁ কেইখনমান তোমাৰ পোৱাই নাই বাৰু এতিয়ালৈকে।
ঠিকে আছে, বাকী আজি কি বনালে?
আজি তোমাৰ দালি, ভাজি, তাৰপাছত তোমাৰ কণী বনালোঁ। মানে দিম।
আৰু?
আৰু তোমাৰ সেয়াই আৰু, আৰু বেলেগ তেনেকুৱা একো বনোৱা নাই আৰু।
আচ্ছা, বাকী পৰীক্ষা-চৰীক্ষাটো ঠিকেই হৈছে চাগে নহ নে খতম হ'ল তোমাৰ?
ঠিকেই, ঠিকেই, হৈছে।
ঠিকেই হৈছে নহ, ৰিজাল্ট কেতিয়া দিব বা ফাৰ্ষ্ট ইয়াৰৰ?
কেতিয়া দিব সেইটো গম পোৱা নাই বাৰু।
ঠিক হোৱা নাই নহ, কেতিয়া দিয়ে বা এতিয়া বা কলেজ পাইছে জানানে, পৰীক্ষা আৰম্ভ হলেই।
সেইটোৱে সেইটোৱে তোমাৰ হেৰি তুমি গম পাইছা নেকি এনেই
মই একো গম পোৱা নাই সেইকাৰণে তোমাক সুধিছো বোলো ৰিজাল্টটো কেতিয়া দিব বা কেনেকুৱা হৈছে ভয় লাগি থাকে নহয় প্ৰথমবাৰ কলেজত পৰীক্ষা দিছো এনেকে
সেইটোৱে সেইটোৱে ভয়ো লাগে তোমাৰ সেইটো হেৰি আছে আছে বাৰু ঘৰতে আছে চব বাৰু এনেই সেয়া
ফোুলাই নেকি চব
নাই নাই গৰমতে এনেই মানে ফুলেও আৰু ধৰা মোবাইল চায়ে থকা হয় ন অলপ সময়
সেইটো হয় বাৰু গৰমত কি শুবানো গৰমতো শুবলৈয়ে মন নাযায়ছে চেগে ন একে আৰু তোমাৰ তাৰ ওৰত যিহে গৰম
সেইটোৱেই গৰমতে তোমাৰ একেবাৰে মানে কি হয় তোমাৰ মোবাইল চাই চাই হেৰি কৰি থকাতে থাকোঁতে মানে তোমাৰ ফোনতে দেৰিয়ে হয়গৈ
সেইটোেইটো বাকী শুনাচোন মই কথা এাৰ কাৰণে ফোন কৰিছিলো
কোৱাচোন
হেৰি মই তোমাৰ ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছোঁ
অঁ তুমি খুলিম বুলি ভাবিছা
ইউটউব চোনল এটা অঁ
অঁ পাৰি
পাৰি ন
পাৰতো আজিকালিতো চবেতো ইউটিউব চেনেলটো প্ৰায় বহুত মানে চবেই খোলেেতো ইউটিউব চেনেলে প্ৰায় একেবাৰে তোমাৰ ভিডিঅ' আপলোড দি থাকে তেনেকৈ আৰু ভাল তোমাৰ মানে পইচাো পোৱা যায়টো তাৰপৰা ন
মই ভাবিছো তোমাৰ চৰ্ট ফিল্ম এখন বনাও হা মানে কেনেকুৱা তমাৰ লাভ ষ্টৰ নিচিনাই বনাম নেকি কি নহলে ভাবিছো তোমাৰ এই যে গাঁৱৰ পৰিৱেশৰ ওপৰত বনাই যায় বা আমাৰ যে অসমীয়া যে ফিল্ম কিছুমান যে বনাই মইছো তেনেকুৱাতে কিবা এটা বনাওঁ আৰু মানে মানুহ বিেি চছেফ হৈছো কেমেৰা চেমেৰা বাৰু পালো বাৰু সেইবিলাকৰ টেনচন নপোৱালিও কিছুমান পাইছো আকৌ তুমিও যদি মানে মইলো তুমিও যদি অণ যদি সহযোগ কৰা মানে আমাৰ লগত যদি কৰা ভাল লাগিব এনেকে যদি মানে চবে যদি মিলি যদি অলপ মানে এটা চেনেল বনাই পেলাই যদি আপলোড কৰো ইউিউব কি আজিকালিতো কিমান চৰ্ট ফিল্ম চলে কিমান ফেমাচ হয় চৰ্ট ফিলবোৰ যদি চাই ভাল এনেকুৱাকে বনাম যাতে মানুহে চাই ভাল পায় মানে চিনেমা নিচিনাই বনাম আধা দি বনাম যাতে সেইখন মানে সেইটো শ্বৰ্ট লিংক গৈ পেলাই মানে যাতে আমি চিনেমাত ৰিলিজ কৰিব পাৰোঁ গৈখন
অ সেইটোতো
উ
সেইটোতো সেইটো ভাল হ'বতো তোমাৰ কাৰণ কিয় তোমাৰ আজিকালো তেনেকুৱা অসমীয়া মানে ধৰা বহুত চাই কৰে মানুহে বহুত ভাল পায় আৰু তোমাৰ ধৰা ভাল ভাল কাহিনীয়ে লৈ ল'লে তাত চাবলৈ মানে আমি কৰিবলৈ ভাল হ'ব একো নাই মই পাৰিম বাৰু মইতো এনেই থাকোঁ
তুমি হেৰি লিখিব পাৰিবা নহয় ন স্ক্ৰিপ্ট লিখিব পাৰিবা চাগে তুমিতো জানাই
সেইটোৱেইটোৱে পাৰিম পাৰিম এনেকৈ তোমাৰ অকণমান ভাবি চাব লাগিব ভাবি চালে আহি যাব ভাল তোমাৰ
এনেই আমি মই ভাবিছো দেই কি হব মই মানে এতিয়ালৈকে ভাবিবও পোৱা নাই হা চবেই মানে কিছুমানানে সেই লাভ ষ্টৰ ওপৰত বনোৱা কিছুমানে কয় তোমাৰ আকৌ কাজিয়া পচলৰ ওপৰত বনোৱা কিছুমানে কৈ কটনেমিঙৰ ওপৰত বনোৱা তাকে মানে এতিয়া কিছুমানে আকৌ যি টি কৈ আহ এতিয়া কৰি ফোনটো মানে আৰু এনেকুৱাকৈ মানে বনাম ন বস্তুবোৰ মান এনেকুৱা পোৱালি লাগিব যোনে এক্টিঙো ভালকে জানে ডায়লগ বোৰ ভালকে ক'ব পাৰে আৰু মানে মুখৰ এক্সপ্ৰেচনো ভাল হয় যাতে মানে ভিডিঅ' মানে চিনেমা খ মানে চৰ্ট ফিল্ম খন ভাল হওঁক যাতে আৰু আমি লোকেশ্যন ন এনে
অ', মানে ডাইল'গখিনি যাতে ভালকৈ ক'ব পাৰে আৰু তোমাৰ ধৰা সেইটো।
কিছুমান ভাল, ভাল চাব লাগিব লাগিলে মানে গুৱাহাটী, গুৱাহীত গৈ পেলাই বা নগাঁও চগাওঁত গৈ পেলাই আমি ধুনীয়াকৈ ল কেশ্যন এটা চাই লৈ পাহাৰীয়া জেগা চেগা, সেইটোৱে আৰু আমি এটা কাম কৰিম দিয়া! আমি যে অসমীয়া যে চৰ্ত ফিল্মটো যে বনাম, তাত তোমাৰ এই পুৰণা ঘৰবোৰ আগৰ জামানাৰ যে অসমীয়া যে পুৰণা ঘৰবোৰ যে
সেইটোৱে অ'।
সেই তেনেকুৱা ঘৰত আমি শ্বুট কৰিম, কি কোৱা? তাৰপিছত তোমাৰ জেতুকা চেতুকা এইবিলাক পিছা কৰা দেখুৱাম, তাৰপিছত তোমাৰ মানে দুখৰ কাহিনী এটা বনাম। মানুহে যাতে এইটো মানে চাই ভাল লাগে।
পাৰি, পাৰি সেইটোৱে টো। খৰ কাহিনী তোমাৰ আগৰ ঘৰৰ চিনেৰিবিলাক আজিকালিতো পাবলৈ নাই, সেইটো তোমাৰ অলপ বেছি বিচাৰিব লাগিব, কিন্তু বিচাৰিলে তো ওলাই যাব তোমাৰ খেৰী ঘৰ বা আগৰ দিনৰ বাটাম থকা ঘৰবিলাক তেনেকুৱা ধুনীয়া। সেইবিলাক তোমাৰ বিচাৰে অকণমান কষ্ট হ'ব, কিন্তু তোমাৰ বিচাৰিলে সেইটো তোমাৰ ভাল লাগিব আৰু সেই মানে কি হয়, অসমীয়া যোনটো পৰিৱেশৰ মানে দেখুৱাব বিচাৰে সেইটো তোমাৰ তাত হে হে ভাল লাগিব সেইবিলাক ঘৰতহে ভাল লাগিব তোমাৰ।
সেইটো কাৰণে মই ভাবিছোঁ বোলো গুৱাহাটীত যাওঁনে নহ'লে তোমাৰ এনে ক'বলৈ গ'লে শিৱসাগৰত চাগৈ আমি বহুত পাম ন এনেকুৱা ঘৰ এইবিলাক মান আগৰ জামানাৰ ঘৰ, কাৰণ এতিয়াতো গুৱাহাটীত তো নাপাম চাগে!
এ, গুৱাহাটীত নাপাম। গুৱাহাটীত নাপাম তোমাৰ কি হয়, গুৱাহাটীত ধৰাচোন এতিয়া চবতো বিল্ডিং চাদঢালাই এইবিলাক মানে তোমাৰ আচাম টাইপৰ এইবিলাকেই হ'ব। তোমাৰ তাত তুমি ভাল তেনেকুৱা খেৰীঘৰ বা বাটাম থ থকা ঘৰ তুমি নাপাওঁ, আমি মানে কেনেকুৱা জেগাত ধৰা গাঁওৰ ভিতৰুৱা এলেকাত যাব লাগিব তোমাৰ, তোমাৰ ধৰা যোনবিলাক গাঁৱৰ ভি ভিতৰুৱা এলেকা ধৰা আছে দিয়চোন তোমাৰ থাকে ন একে ভিতৰুৱা এলেকা যোনবিলাকত গ'লোঁ ধৰা। আমি মানে অলপ বিচাৰিব লাগিব, বিচাৰি পেলাই ভিতৰুৱা জেগাবিলাকত সেইবিলাক তোমাৰ মানে তেনেকুৱা ঘৰবিলাক অলপ পোৱা যাব। মানে বহুত এতিয়াও তোমাৰ থাকে ন' বহুত দুখীয়া, দুখীয়া মানুহ তেনেকে থা কে আগৰ দিনৰ ঘৰতে থাকে যদিও কিছুমানে পাৰে ধৰাচোন কিছুমানে নবনায়, সেই চিনেৰিটো ৰাখিবৰ কাৰণেই নবনায় তোমাৰ।
তেনে আমি এটা কাম কৰোঁ আহা এ, তেনেকুৱা ঘৰত তোৰ চাগে তোমাৰ হেৰিতহে থাকিব এই তোমাৰ হেৰি এইটো শিৱসাগৰ বা তোমাৰ যোৰহাট চাইডে অ', যোৰহাট চাইডে থাকে, সেইপিনে যাম আমি চবে গাড়ী লৈ পেলাই মানে হা'! হা'!
অ', পাৰি, পাৰি, পাৰি আমি
আমি সেইটোৱে আমি ট্ৰেভেলাৰখন ঠিক কৰোঁ অ', ট্ৰেভেলাৰখন ঠিক কৰোঁ ট্ৰেভেলাৰখন ঠিক কৰি
সেইটোৱেই।
আগতে ধৰা আমি মানে ক'ৰ-ক'ৰবাত যদি ধৰা এনেকুৱা ওচৰেৰ পাছৰে আমাৰ ওচৰে পাজৰেও ক'ৰবাত তেনেকুৱা থাকিব পাৰে বহুত ভিতৰুৱা জেগা, মানে কি হয় বহুত ভিতৰুৱা গাঁৱলীয়া কিছুমান আমাৰ ধৰা যেনেকৈ গুৱাহাটী বুলি ক'লে গুৱাহাটীটোৱে নহয় দিয়াচোন গুৱাহাটী আৰু ভিতৰুৱা জেগাবিলাক থাকে ন
আছে বলু এতিয়া গুৱাহাটী গুৱাহাটী খনটো বহুত ডাঙৰ চহৰ পৰি যায় ন কিন্তু এতিয়া তাত কেনেকৈ চাইিবা কোৱা আমাৰহে কষ্ট হ'ব তাক বিচাল তাতছে ভাল যোৰহাট আৰু শিৱসাগৰ তোমাৰ ৰংঘৰ কাৰেংঘৰ তেনেকে বনাম তাৰপিছত তোমাৰ এনেকুৱা যে ভাল অ তোমাৰ তাৰিছত হেৰি পাহাৰীয়া পাৰ জেগা পাহাৰ চাহাৰ থকা তাছত তাত নদী চদিত থকা তেনেকে মানে পুৰা গাঁৱলীয়া ভাইপ দিওঁ চহৰীয়া ভাইপ নিদওঁয়ে একেবাৰে যাতে মানে আগৰ মানুহ বিলাকে চাই যাতে ভাল পায় অ গোটেই আমাৰ গোটেই অসমীয়া কালচাৰতে বনাম বস্তু তই ইয়াতে পুৰা গাঁৱলীয়া নিচিনা বনাম চব গাঁৱৰ পৰিৱেশে দেখুৱাম মানে চহৰৰত দেখুৱাম অলপ চলপ কিন্তু ইমানকৈ নেদেখুৱাম অ আৰু চব মানে একে ধু মানে ভিউ বিলাক একে যাতে বহুত ধুনীয়া আহে পাহাৰ চাহাৰ নদী ঘৰৰ পৰ্যন্ত মানে চব একে অসমীয়াকে বনাওঁ যেতিয়া মই মানুহে খায়ো ভাল পায় আকৌ যাতে আমি নেক্সট এখন বনাবও পাৰোঁ আমাৰ মানে য'ত প্ৰফিটো থাকে আৰু যেনেকে মানে ভাল মানে ভাল লাগে চাই আৰু মানে দুখ খৰ বনাও এখন যাতে মানে মানুহে চাই পেলাই মানে দুখ লাগে আৰু মানে মনৰ পৰা দুখ পাই মানে বস্তুতটো ফিল কৰে তাতে এখন চিনেমা ভাল লাগিছে চাই কি কোৱা
অ তেনেকুৱাও পাৰি সেইটো তোমাৰ মানে কি হ' তেনেকুৱা হ'লে তোমাৰ কষ্ট হ'ব কিন্তু হ'লেও তোমাৰ মানুহে চাই ভাল পাব মানুহে আৰু মানে কি হয় মানুহে চাই ভাল পায় মানে অলপ এ মানে বেলেগ হ'লেহে মানুহে চাই ভাল পাব ধৰাচোন চবখিনি যদি আমি একেই বনাওঁ তেতিয়াতো ভাল নালাগিব মানে অকণমান আমি বেলেগ মানে বেলেগ কাহিনী এটাও ল'ব লাগিব লগতে আমি অলপ বেলেগ ঘৰ দুৱাৰবিলাকতো বেলেগ সেইখিনি আমি তুমি ভাবি চাই আমি দেখুৱাবই লাগিব
মি পুৰা অসমীয়া হেৰিতে বনাম বুজিছা আৰু মানে এনেকুৱা কৰিম মানে মানুহবোৰে যাতে মানে চাই মানে বস্তুতটো ভাল পায় মানে মনৰ পৰা মানে বস্তুটো ভাল পায় আৰু মানে এক্টচ খিনি এনেকুৱা লম মানে আমাৰ মানে হেবোৰ যাতে সেহতে মানে ভালকে কৰিব কৰিব পাৰে মানে বস্তুতটো
অঁ সেইটো হয়
তুমি্ক্ৰিপ্ লিখা পাৰিবাই
পাৰিম পাৰিম আৰু তোমাৰ মানে অলপ ভাবি চাব লাগিব মইতো মাজে মাজে লিখোঁ বাৰু সেইটোৱে তোমাৰ মানে আৰু মানে কি হয় তোমাৰ বহুত দীঘলীয়াও ল'ব নালাগে বহুত দীঘল বেছি দীঘলেও কৰিব নালাগে তোমাৰ ধৰা কি বেছ
এক ঘণ্টা ত্ৰিছ ছেকেণ্ড ন।
এঘণ্টামান এতিয়া বৰ্তমান ইউটিউবত দিলে এঘণ্টা দিলেতো বহুত দীঘলীয়া হৈ যাব অলপ। মানে কাটি কুটি এডিটিং কৰি অলপ মানে কম দিলেও কথা নাই কাৰণ কিয় বহুত দীঘলীয়া হ'লেও মানুহে অলপ। বামুনিও পায় ন প্ৰথমতে ধৰা অকণমান মানে চ্বৰ্ট ভিডিঅ'। সৰু সৰুকৈ দিলোঁ তাৰপাছত অলপ দীঘল দীঘলকৈ অকণমান অকণমানকৈ বঢ়াই দি গ'লে। তেতিয়া তোমাৰ ভাল হ'ব নহ'লে মানে বহুত দীঘলীয়া হ'লেও এই ইমান খিনি দিছে ইমান দীঘলীয়া তেনেকুৱা ধৰণৰ চাবলে। যদি আমি ভাল কাহিনী লিখো তেতিয়া কিন্তু অলপ চলিব কিন্তু তেতিয়া। মানুহে দীঘলীয়া হ'লেও চাব যদি কাহিনীটোৰ ইণ্টাৰেষ্টটো সোমাই যায়। তেতিয়া তোমাৰ মানে মানুহে মানে এৰিব নোৱাৰিব।
তুমি এটা কাম ক তুমি কাহিনী লি থাকিবা তাপিছত চবকে মই বুজাই যাম কেনেকৈ কি কৰিব লাগ তপিছত ভিডিঅ' থাকিব তোমাৰ ডান্স চানস ভিডিঅ'। মানে গানো তাত আমি লগাই দিম তুমি তাৰপিছত। খন হেৰি কাঙানী বনাবা দুখৰে একে মানে। মনত লাগি যোৱা মানে যোনটো বস্তু মানে মানুহে যাতে মানে গম প তোৰ মনত মানে একে অন্তৰ লাগি গৈছে তেনেকুৱাকে মানে তুমি চব মানে পুৰা। অসমীয়া হেৰিকে বনাবা যাতে গোটেই অসমীয়া মানে বাহিৰৰ একো হেৰি নাই মানে। পুৰা অসমীয়া কজে মাজত খালি আকৌ চহৰয়ে দিবা কিন্তু পুৰা মানে যিমান পাৰা অসমীয়া হেৰিটো বনাবা ঠিক আছে।
ঠিক আছে বাৰু মই বাৰু কাইলৈ।
আহিবা দেই চবকে মাতিছো আহিবা কাইলৈ আমি হেৰি ডিছকাশচনটো কৰিম। কি কৰা যায় ঠিক আছে ঠিক আছে দিয়া।